অ
কি কৰি আছা?
বাহৰ পৰি পাইছোঁ।
অ', ক'ত গৈছিলা?
অফিছত।
এতিয়াহে ছুটি হ'ল নেকি?
অ', আমাৰ চাৰে সাতটা মানত ছুটি হয়।
অ'।
আহিপাওঁতে আৰু এক ঘণ্টা দেৰ ঘণ্টা লাগে।
অ', পানী কমিছে?
পানী নাই এতিয়া পানী নাই।
অ কালি বোলে বহুত পানী হৈছিল।
যোৱাকালি পানী আছিলে কিন্তু আমি সি কোলাঘাটৰ কাষৰ ৰাস্তাটো যে সেইপিনেৰে গৈছিলো।
সেইকাৰণে আমি পানী চানি একো নাপালো।
আৰু সেইপনেও হৈছে বোলে বেলতলা চাইদ।
অ অ অ সেইপিনেটো নগলো কালি মই অফিচত যোৱা নাছিলো। যোৱাকালি।
অ অ অ, ছুটি লৈছিলা? উম পিছে আমাৰ কিবা প্লেন,
আমাৰ কি প্লেন?
লক কৰা বহুত বহুত দিন লগহোৱা নাই।
অ কেতিয়া কৰিবা প্লেন?
উম অহা সপ্তাহত কৰিব পাৰি।
অ অ, পাৰি বাৰু,
ক'বাত ফুৰিব যাবা নে এনে ওচৰে পাজৰে এনে কবাত, এ চাহ কফি খাব যাবা?
তুমি যদি খোৱা মই কেফ চিত যাম।
কেফচি,
উম
যাব পাৰি। কিন্তু পইচা যে নাই মোৰ,
আচছা, দাদা ইয়াতে ৰখাই দিব।
তুমি পাই গলা।
অ ৰবা দেই মই নামি লও,
অ দিয়া নামি লোৱা।
সেইটো একে লগে, হেল্ল' বেহেনজী?
অ মেহেন্দী,
অ ফুৰিব যাব পাৰি,
উম কেনেকুৱা জাগা, কেনেকুৱা জাগাত ফুৰিব যাব ইচ্ছা তোমাৰ?
আ আ আ মোৰ,
উম
খন মানে কেফে জত নেকি ধুনীয়া ধুনীয়া ফটো উঠিম দছ টকা দছ টকা কফি খাম।
অ
অ সেনেকুৱা জাগা ক'ত আছে বা বিচাৰিব লাগিব।
উজান বজাৰত আছে।
উজান বজাৰত।
অ
উম, ক'ত বা আছে হ'ব বিচাৰি চাম। গোটেই কেইটা লগ হম, বহুত দিন লগ হোৱা নাই।
হয় হয়, আপোনাৰ কথাষাৰ পেলাব পৰা বিধৰ নহয়।
উম।
উম।
পিছে এতিয়া কি কৰিবা?
এতিয়া আমাৰ ঘৰত আলহী অহিছে দুজনী গম পোৱানে তুমি?
অ', হয় নেকি?
মামাৰ ছোৱালীজনী আৰু গৰিমা।
অ', কেতিয়া আহিছে?
আজি আজি।
কেইদিনমান থাকিব নে?
গমে পোৱা নাই মই লগে পোৱা নাই আলহী।
অ', হয় নেকি?
উম।
কেইদিনমান থাকিলে সিহঁতেও আমাৰ লগত যাব পাৰিলে হয়।
অ', চান্দে লৈকে থাকিলে।
উম।
মুভি চাব পাৰি।
অ', মুভি চাব পাৰি।
উম।
নতুন কিবা চাইছা নেকি মুভী?
নাই চোৱা একো।
উম। ভাল ভাল মুভি ওলোৱাই নাই বহুত দিন হ'ল।
উম।
ভাল মুভী আগতেই ওলাইছিলে এতিয়া ভাল ওলোৱাই নাই। চাব কাৰণে। চব মানুহৰ
ককা দেউতা এখন।
চব মানুহৰ একদম জচতে চাব যাওঁ, কিন্তু তাৰ পিছত না কাহিনী আছে না এক্টিং আছে।
উম।
সনেকুৱা হয়।
ককাদেউতা খন, হাতী আৰু নাতি।
সেইখনৰো এক এই পুৰণা কাহিনীটোৱে এ নতুন এক্টৰ লৈ পিনে কৰিছে।
আচ্ছা আচ্ছা, এক মিনিট ৰবা দেই মই এটা পইচা দিওঁ।
অ', দিয়া মোকো দিবা।
উম। খুৰা শ্লাইচটো কিমান?
ফৰ্তি কিমান হৈ গ'ল? কিমান হল হেল্লো
হেল্লো
অ তোমালোকৰ ঘৰত কুকুৰ পুহিছা নেকি?
নাই ৰাস্তাৰ,
অ অ তুমি ঘৰ পোৱা নাই?
হয় ঘৰতে আছো, আছো বাহিৰত আছো নেটৱৰ্ক নাপ প ন
অ বুজিছো।
আমাৰ তাত, নহয় আমাৰ তাত নেটৱৰ্ক নাপায় সেইকাৰণে মই ৰাস্তা চো।
হয় হয় বুজি পাইছো আপোনালোকৰ প্ৰব্লেমৰ কথা আপোনালোকৰ পাহাৰ এৰিয়া যে। এইটো কাৰণে,
নহয় আগতে ধুনীয়াকে চলি আছিলে, এতিয়াহে এই কমচে কম দছ দিন মান হ'ল, ফাইভ জি নচলা হৈছে ফোৰ জিত অকমান অকমান, কাম কৰে।
অ অ,
তাৰপিছত মোৰ অকমান কিবা চালেই, এনেওতো নচলেই তথাপিও ফিফটি পাৰ্চেণ্ট আ ডাটা হত, তম হৈ যোৱা বুলি মেছেজ আহি যায়।
অ অ তোমালোকৰ চাগে বহুত সমস্যা হয় ন? তুমি বহুত সমস্যাৰ সন্মুখীন হোৱা চাগে?
হয় বহুত সমস্যাৰ সন্মুখীন হৈ আছোঁ বৰ্তমান। বাৰু মই ফোন কৰি কমপ্লেইন দিছোঁ। তাৰ পিছত ত্ৰিশ দিনৰ, নাই পোৱা ত্ৰিছ দিনৰ ভিতৰত সমাধান কৰিম বুলি কৈছে।
অ
চাই লও ত্ৰিশ দিনলৈকে।
অ অ অ
পিছে আজি কিবা স্পেচিয়েল বনাবানে?
এই যিহে খোৱা মানুহ দুজনী আহিছে কি স্পেচিয়েল, বনাম।
অ এজনীতো মাংস নাখায়, মাছ নাখায়।
উম
এজনী বেমাৰী।
সেইকাৰণে আগতে গৈ লও, অ বেমাৰীজনী আহা নাই। আমাৰ আমাৰ টিকলিজনী আহিছে ঘৰৰ।
অ' আচ্ছা।
অ, উম গৰমৰ বন্ধ যে।
উম উম
উম, এতিয়া মোৰ এটা বহুত ডাঙৰ প্ৰব্লেম হৈ গ'ল গেট খনত কিয় কেলেই বা তালা লগোৱা,
তোমাক আজি বাহিৰতে থলে নেকি,
অ
নে তুমি ঘৰত সোমোৱা বুলিয়ে ভাবিলে?
এতিয়া মই ৱালৰ ওপৰেৰে পাৰ হ'ব লাগিব।
হয় নিকি?
উম।
নহ'বা, হাত-ভৰি ভাঙিলে আকৌ
হাত-ভৰি নাভাঙে, কাষৰ ঘৰৰ ৱালেৰে পাৰ হ'ম বুলি ভাবিছো কিন্তু আৰু মানুহ ঘৰে গালি দিবও পাৰে।
অ'। মোৰ আৰু উম, আজি আকৌ কিমান গৰ ৰম দিছে, খিনি বাহিৰত থাকে। কি কৰিবা তুমি? হম?
মই পিছে গৰমৰ কথা একো গমেই পোৱা নাই।
এচিৰ এচিত আছা
তোৰ যে বাহিৰত, বাহিৰত যে গৰম দি আছিল মই বাহিৰত ওলাইহে গম পাইছোঁ।
উম, তুমি এতিয়া তলাটো কি কৰিবা?
ফোন কৰিব লাগিব।
অ', আচ্ছা।
তোমাৰ ফোনটো কমপ্লিট হ'লে ফোন কৰিম আৰু।
অ', হয় নেকি? উম, মোৰ বাৰু, আৰু অকমান কথা পাতিলে হ'ল।
চাৰি মিনিট আছে।
উম।
উম।
এইকিদিনত কিবা কিতাপ পঢ়িছা নেকি?
নাই, নাই, মই একদম কিতাপ পঢ়িবৰ কাৰণে মই সময় নাপাওঁ।
অ', মই ভাবিছিলোঁ কিবা নতুন কিতাপ পঢ়িছা যদি মোকো কোৱা।
নাই, নাই, মই চোৱা যায়।
উম, কি মুভি ছালা?
মই এইকেদিন চাই আছিলোঁ, যোৱা কালি কমপ্লিট কৰিলোঁ।
উম।
উম।
তুমি যদি কিতাপ পঢ়িব বিচৰা, তুমি অসীমত যাৰ হেৰাল সীমা এখন পঢ়িব পাৰা।
সেইখন পঢ়িছোঁ, ভালেই লাগে বাৰু সেইখন।
মামৰে ধৰা তৰোৱাল পঢ়িব পাৰা।
অ', সেইখন মোৰ তাত নাই, তোমাৰ তাত আছে নেকি?
নাই, দোকানত আছে।
দোকানখন কিনিব মোৰ পইচা নাই, তোমাৰ পইচা আছে নেকি?
অ', তুমি লাইব্ৰেৰীৰ পৰাও ল'ব পাৰা।
কোনটো লাইব্ৰেৰীত পাম?
দীঘলী পুখুৰীত যে আছে? তাত তুমি কাৰ্ড কাৰ্ড বনাই ললে তুমি কিতাপ আনিয়ে থাকিব পাৰিবা।
উম যাবা নেকি বনাব?
অ যাব পাৰি
এদিন ওলাবা।
অ
আমি যে ফুৰিব যাম সেইদিনাখনেই বনাই লব পাৰিম নেকি? কি
অ অ হয় হয়।
উম
এতিয়া তুমি কি খালা চাহ তাহ খালা নে?
চাহ খালো আৰু কেক খালো।
অ
এই যে এটা ধুনীয়া চকলেট কেক পায় যে।
হয় হয় তুমি সেইবিলাকে খাই থাকা।
উম শকত হৈ গৈছো সেইকাৰণে।
অ তুমি জিম যাবলে এৰিলা ন সেইটো কাৰণে।
হয় কিন্তু আকৌ যাম বুলি ভাবিছো।
অ অ যাবা যাবা গৰমৰ দিন আহিছে, নহ'লে পুৱা উঠি দৌৰিব যাবা আকৌ।
উ মই পাহাৰখন উঠা নামা কৰিলেই হৈ যায়।
অ সেইটো হয়।
সেইকাৰণে মই মানে বাহিৰও যাব পৰা নাই, খিনাইও যাব পৰা নাই।
অ সেইটো হয় বাৰু।
আৰু অফিচততো দৌৰিয়ে থাকিব লাগে ন ইপিনৰ পৰা সিপিনে সিপিনৰ পৰা এপিনে
হয় হয় হয় আমাৰ বাৰু অফিচত দৌৰিব নালাগে এঠাইতে বহি থাকিব লাগে।
উম।
আমাৰ ঘৰৰ কাষতে এটা হোমষ্টে খুলিছে নতুন।
কিমান?
নাজানো কিমান, মই থাকি পোৱা নাই। কিন্তু কাষত খুলিছে বিবাহ ভ্ৰমনৰ ফ্ৰন্টত
কি হ'ব অলপমান ধুনীয়া জাগাত ললে
হয় মই জা মই জাষ্ট তোমাক কথাটো ক'লোহে।